হেল্ল'?
কি কৰি আছা?
অ, আছো ৰব অলপমান নোটছ লিখি পেলাই।
আত্ছা।
হয়, হয় কলেজৰ নটচ বিলাক লিখি আছো। ক্লাছ হৈ-হৈছে। ন চম মেমে অলপমান নোটচ দিছিলে এইটোৱে লিখি আছো তুমি কি কৰি আছা?
শ দিয়া।
অ, আচ্ছা, আচ্ছা মই অলপমান ফাইনেন্সৰ নোটছ বিলাক লিখি আছো পৰীক্ষা আহি আছে।
আচ্ছা, আচ্ছা, অ, কেতিয়াৰ পৰা আছে তোমাৰ পৰীক্ষা?
পৰীক্ষাতটো বৰ্তমান চলি আছে, তথাপিও মানে অলপমান হেৰি হোৱা নাই প্ৰিপচন হোৱা নাছিলে। ত' তাকে অলপমান দিখি ললো লাগতিয়া বস্তু বিলাক
আ‌মোৰতো শেষ হৈ গল এতিয়া কলেজৰ একজাম আছে আছিল শেষ হ'ল এতিয়া এনে ঘৰতে আছিল এতিয়া অলপ দিনৰ পিছত কলেজ খুলিব তেতিয়া যাম এতিয়াতো ঘৰতে বহি আছো হয় এনেটো কলেজত কলেজ মি কৰি আছো ইমান মানে মই এনে যাও ন ৰেগুলাৰ যাওঁ কলেজ সেইকাৰণে অলপ মিচ কৰি চ'
হয় নেকি মোৰ মানে এতিয়া পৰীক্ষাটো চলি আছে বাট ইমান গেফ গেফ দি পেলাই পৰীক্ষা বিলাক হৈয়ে আছে
হয় হয় এনেকুৱাটো হয় কলেজত সেইটো মোক ভাল নালাগে
মানে পঢ়া মানে এতিয়া গিফ্ট থাকিলে
হয়, মানে এনেকুৱা লাগে ন ', মোক মানে ভয় লাগে এনেকুৱা লাগে যে কেতিয়া শেষ হব কে, কেতিয়া শেষ হব। মোৰ এনেকুৱা লাগি যায় মানে একজামতো জল্দি শেষ হ'লে ভাল পাও আৰু মই সেনেকুৱা। হয়, তেতিয়া তেনচন ফ্ৰী হয় যায় মানে সেনেকুৱা হয় মানে একজামতো থাকিলে, মোৰ একযাম আছে ন', সনেকুৱা লাগে আৰু ইমান পঢ়াটো নহয়ে, যিমান, মানে গেপ দিলেও আৰু এনেই মই থাকো মানে নপঢ়োৱে। বেছি গেপ দিলে এনে একদিন আৰ, থাকিলে গেপ তেতিয়া এনে অ ', ভয় লাগে যে অ ', কালি একজাম আছে সেইকাৰণে তেতিয়া পঢ়ি লও, আৰু মানে এনে বেছি, দিন গেপ দিয়ে ন', কেতিয়াবা পাঁচ দিন চাৰি দিন সেইদিন মানে সেনেকুৱা গেপ দিলে, তেতিয়া পঢ়াই নাযায় আৰু যেতিয়া এক্জাম থাকে সেইটো ৰাতিয়ে পঢ়ো মই।
অ ', মানে এইটো মানে বেছিভাগ হয়য়ে চবৰে লগত মোৰো মানে এতিয়া মই, এ ', এতিয়া নটচ লিখি আছ হয়নে? আমি তাৰমানে পঢ়া নাই বত, তমান - মানে নটচ বিলাক কমপ্লিট কৰি লও, তাৰপিছত যোনদিনা আৰু প, খানা, মোৰ ৰাতিও মানে, নহৈয়েৰে। এই কালিৰ দিনতটো আছে এনেকা হয়, তাৰ পাছত ৰাতিপুৱা মানে, পঢ়ি পেলাই এ ', -
হয় -হয় মানে কেতিয়াবা মানে এনেকুৱা -নেকুৱা থাকে ন', দিনত হল- হলে এক্জাম। তেতিয়া ৰাতিপুৱা পঢ়ি কিনে যাওঁ আৰু এনে ৰা, ৰাতিপুৱাই থাকে নটা মানত থাকে। থাকিলে তেতিয়া ৰাতি পঢ়ো আৰু অলপ সেনেকুৱাই মই এনেতো মানে হয়, মই বুক-চুক কিনো কিন্তু মই, কেতিয়াও নপঢ়ো যেতিয়া একজাম থাকে, তে পঢ়োঁ একজামৰ আগদিনা পঢ়ো, নহলে একজামৰ দিনত যেনেকুৱা মানে এ', আফটাৰনুনত হলে একজাম তেতিয়াই পঢ়ো।
অ ', আচ্ছা -আচ্ছা মানে এনেকা মানে ভালে হয়, তেতিয়া অলপমান, মাইণ্ডত আহিও যায় আৰু মানে চ, আগৰ পৰাই, ৰিভিছন কৰিলে মানে পঢ়ি আছো, পঢ়ি আছো মানে, তাই এটা মুখস্থ কৰি আছো। পাছফালে তো পাহৰি গৈয়ে আছে
অ হয় এনেকুৱা মানে এনেকুৱা আগতে স্কুল লাইফতো মই যেতিয়া স্কুলত প়িছিলো সেনেকুৱা বহুতছিল ে মানে এতিয়াও গম পাও মই এয়া টিউশন কৰাও ন মানে ল'ৰা ছোৱালীৰ এনেকুৱা হৈ যায় যে মানে পাহৰা যায় মানে আগৰটো আগৰ যিখিনি আছে মানে সেইটো পৰাটো পাহৰি যায় সেইকাৰণে মানে আমি কলেজ লাইফত আহো কিনে মানে আহি কিনে এইটোপঢ়াই নাই ন আমি এনেক কৰো ন যেতিয়া একজাম থাকে তেতিয়াই পঢো মান সেইটো মনত থাকি যায়
অ অ মানে যেতিয়া ভয় থাকে ন মনত পৰীক্ষা আছে সটো মনত কৰিবই লাগিব তেতিয়াই মনত হয় আৰু এতিয়া লৈ এতিয়াৰ পৰা মই এতিয়া পৰ ষ্টাৰ্ট কৰিলো পৰীক্ষা সন্ধিয়া সুধো মই পাহৰি
হয় হয় এনে যায় তুমি এনে নটছ লিখি ভাল পোৱা ন
অ মই এই নোটছ লিখাত মানে বহুত ভাল লাগে মোৰ লিখ লিখাটো বহুত বিৰাট ভাল পাওঁ মানে মানে মানে পুৰা হয় নেকি
হয় ময় নোটছ লিখো আগতেও লিখিছিলো মানে আগতে যেতিয়া স্কুলত পঢ়িছিলো ন তেতিয়া আমাৰ স্কুলত বহুত ন নোটছ লিখাইছিলে তাৰে তেতিয়া মই ভাবিছিলো ইমান ন হাত চাত বিষাই গৈছে ছিল এতিয়া যেতিয়া কলেজত আহি তো তেতিয়াৰ পৰা মানে অলপ ভাল লাগা লাগিছ ছে আৰু যে নোটছ লিখাটো ভাল লাগে অলপ। আ, আগতে সৰু থাকোতে আৰু হাত তোৰ মানে এইটো থাক কে নহয় বিষাই যায় হাত সেইকাৰণে এতিয়াতো অলপ পাৰিছোঁ সেইকাৰণে।
অ', অ', এতিয়া কলেজত টো মানে ইমান লিখা নাই। যায় ন' যেই মানে আ ক্লাছত কিবা এটা মেমে বুজাই। দিল আৰু লিখিলো এইটোৱে এতিয়া। কে বেছ ছি ভাগেটো ক্লাছো নক এ চ' মানে মোৰ লিখি পেলাই বহুত ভাল
উম, উম, মই ভাল ময়ো ভাল পাওঁ মানে কলেজত এনে আমাৰ নোটছ লিখাই ন'। তেতিয়া মই লিখোৱে ন'টজ মানে মোৰ ফ্ৰেণ্ড চাৰ্কলত চবে এনেকুৱাই আছে। যে নোটচ নিলিখে আৰু এনেকা হয় ন। কলেজত বহুত কেইতা ইষ্টুদেন্ত সেনেকুৱা। থাকে যে নোটছ নিলিখে। থে এনেই পাত্তাই নিদিয়ে ন সেনেকুৱা থাকে। এনেই আমিতো নোটছ লিখো আৰু, মানে নোটছ লিখিলে, এটা হেল্পো হৈ যায় একজামত মানে একজামৰ। আগদিনা পঢ়িব পাৰি ন। থেদি তেতিয়া মানে আৰু মেমে, কলেজৰ মেম এ ইম্পৰ্টেট নটছে দিয়ে হেনো। নহয় যে জি তি
অ অ তুমি ঠিকেই কলা, মানে ত মেমে টো আমাক ইম্পৰ্টেন্ঞ্চ বিলাকে দিয়ে আৰু, আমি লিখি থাকিলে আমাৰ হেণ্ড ৰাইটিঙও মানে ভাল হৈ থাকে, আৰু মানে আমাৰ হাতৰ স্পীডো। হয় ন চনমে মানে লিখি
হয় কিন্তু মই এক মানে স্কুল কলেজত মই এক এটাই কপি লে যাও এতিয়া সেইয়ে কপিত লিখো
অ চি মইয়ো মানে এটাই লৈ যাও এতিয়া মানে খিচিৰি হৈ যায় তথাপিও মই নিজে বুজ যাৰ নিশ্চ নিচিনা লিখো আৰু মানে চাবজেক্ট বিলাকৰ নাম অ অ অ ঠিকেই কলা অ
সেইটো কৰিলে এতিয়া ভাল হয় ন একজামৰ আগ আগদিনা আৰু চাব পাৰি সেইটো টো চাবজেক্ট নামটো লিখি দিও ওপৰত তাৰ পিছত ডেট লিখি দিও আৰু চাৰে মেমে কৰাইছে
হয় অ অ অ কনফিউজ নহয় তেতিয়া ন দেখিলে ধুনীয়া এ মাৰ কিছুমানে বনাই নহয় মানে আ অ দুখন বৈ লয় তাৰ পাছত আধা পেজত এ অসম মোৰো লগ আছে এনেকা অ হব মই কওঁ তোমালোকে এনেকা কিয় লিখা এতিয়া হঠাৎকে এইটো চাবজেক্ট মানে তুমি লিখোতে লিখোতে তোমাৰ বহিটো হৈ গল আৰু তুমিতো বেলেগ লগ ব নোযোৱাত তোমাৰ কিমান এটা বহি হৈ যাব এ তাতে লিখা
হয় আৰু ময়ো সুধো অ মই মোৰ মানে ফ্ৰেণ্ডক সুধো যে ইমান বল মানে বেগত লৈ কিনা ইমান এই কলেজত ভাল নালাগে ন স্কুলত লৈ গৈছিলো তেতিয়া বেলেগ কত জা ন এতিয়া কলেজত ইমান কপি চপি ভোক চোক লৈ কিনে যা ভাল নালাগে ই
অ আৰু মানে এতিয়া কলেজ স্কুলতটো মানে এ এটাই ৰুমত এটাই ব্ৰেঞ্চত বহিব লাগে কলেজত টো এই টো বেগ লৈ পেলাই পুৰা কলি যুগ।
হয়, হয় বেলেগ বেলেগ থাকে ন ৰুম বিলাক বেলেগ বেলেগ থাকে। যেতিয়া ইয়াতে মানে এবাৰ ইয়াতে হ'ল বেলেগ জেগাত।
হয়, অ'অ' বাথৰুম যোৱা সময়তো বেগটো লৈয়ে যাব লাগে হয় কি নহয় কোৱাচোন। অ'
ৰুল আছে।
অ' অ' তথাপিও অ ভালো লাগে মানে আ বৰিং নহয়। নাই এ তাত ক্লাছতে কৰোতে কৰো।
অ' কেতিয়াবা মই মানে এনেকুৱা আমাৰ অফ পিৰিয়ড থাকিলে আমি লাইব্ৰেৰীতো যাই কিনে বহো তেতিয়া তাতেও ভাল লাগে লাইব্ৰেৰীত। গলে মানে। কিবা এক্সট্ৰা নলেজ ল'ব পাৰি। আৰু তাতে ভালো লাগে, আমি তাতে যাই কিনে বহি থাকো। পাৰোনে? ট্ৰাই কৰো, তুমি কি কৰা অফ টাইমত?
অ', মইও লাইব্ৰেৰীত যাওঁ মানে। অ। সুধি থাকে ন, তোমালোকে বাতৰি কাকত পঢ়িছানে? আজি বাতৰি চাইছানে? এনেকে সুধি থাকে আৰু মানে এইটো এতিয়া। ঘৰতো পায় আজিকালি। কোনো বাতৰি কাকত নাচায় ন। ত'লাইব্ৰেৰীত যায়ও আৰু।
হম হুম, ময়ো লাইব্ৰেৰীত যাই কিনে সেইবোৰে। চাওঁ আৰু এনে কিবা কিবি জেনেৰেল নলেজৰ বুক। বিলাক থাকে সেইবোৰ চাও। সেইটো চালে মানে ভাল লাগে আৰু কিবা। কিবি এইটো থাকে। ন ষ্টৰী বুক বোৰ, কাহানী, কবিতা সেইবোৰ বুক সেইবোৰ। চাওঁ আৰু।
অ', অ। ভাল লাগে এইটো চাই পেলাই।
হয়, বহুত কিবা কিবি ইন্টাৰেষ্টিং বুক বোৰ আছে ন। সেইটো চাই পঢ়ি কিনে ভাল লাগে মানে, এনেতো আমি কলেজৰ বুকতো পঢ়িয়ে থাকো ন এনেটো কলেজত সেইটো লেকচাৰটো। কৰিয়ে থাকে মেমহ তে, ত' সেইটো বেলেগ কিবা শিকা বেলেগে এইটো হয় ন?
হয়, হয়। অঁ, এতিয়া লাইব্ৰেৰীত গ'লে মানে বহুত কেইটা বুক থাকে ন চ' তাৰে পৰা বহুত
হয়, অ ', অ, হয় আৰু ফ্ৰেণ্ডৰ লগতে গ'লে ভালো লাগে, ফ্ৰেণ্ডৰ লগত একেলগে গ'লে ভাল লাগে তেতিয়া। অকলেতো মই কেতিয়াও এনেকা যাই কিনে পঢ়া নাই।
নাই, নাই মইও অকলে যোৱা নাই আৰু, অকলে মানে যাব ইচ্ছা নাযায় আৰু কলেজত ন, লগ বিলা সিহতক লৈ পেলাই গৈ পেলাই পৰাটো মানে বেলেগ ভাল লাগে
হয় এনেকুৱাতো হয়, মোৰ মানে এজনী ছোৱালী আ আছে, লগ হয় মানে তাইৰ লগত তে মই সদায় মানে আহা যোৱা কৰো কলেজ আটছা তে তাই নগ 'লে মইও নাযাওঁ আৰু মই নগলে তাইও নাযায় সেনেকুৱা কৰো আৰু আমি দুজনী যাও আৰু এনে কলেজত বহুত ফ্ৰেন্ড আৰু কলেজৰ ফ্ৰেণ্ড সেনেকোৱা নাথাকে আৰু স্কুলৰ ফ্ৰেণ্ডৰ নিচিনা নাথাকে ন ইমান বন্দিং নাথাকে আৰু চবৰ লগত কথা পাতিব পাৰি কিন্তু মানে চবৰ লগত হে
অঁ বন্দটো নিমিলে আৰু এটাই লগতে ভালকে বন্দ মিলে আৰু। আৰু দাৰ লগতে কলেজ আহা যোৱা কৰিব ইচ্ছা যায় আৰু মানে, অঁ-অঁ।
তাকে, কলেজত বহুত আছে আৰু মানে কলেজত বহুত বেলেগ বেলেগ ডিপাৰ্টমেন্ট আছে ন চব ডিপাৰ্টমেন্টৰ লগত কথা পাতিব পাৰি, কিন্তু সেনেকুৱা ফ্ৰেণ্ডশ্বিপ নহয় ন। মানে চবৰ লগত এনে দেখা পালে অঁ কেনেকুৱা আছা, ভালে আছ মানে সেইবোৰ মানে এনে কথা পাতো আৰু এনেকুৱা নাই যে লগ এনেকুৱা নাই আৰু এনে আছে আৰু মোৰ স্কুলৰ ফ্ৰেণ্ড আছে অ কেতিয়াবা এনে লগ ধৰো তোমাৰ আছে নেকি স্কুলৰ ফ্ৰেণ্ড
অ মোৰ লগ বিলাকো আছে মানে ন মানে অ ল পাওঁ আৰু
আছা হয় কলেজৰ এইটোয়ে এইটোৱে অলপ মোক বেয়া লাগে যে বেলেগ বেলেগ হৰিটো ষ্ট্ৰিম হৈ যায় ন আৰু বেলেগ বেলেগ ডিপাৰ্টমেনো হৈ যায় মানে যোনে মেজৰ লয় বেলেগ ডিপা মেইন ন সেই অলপ অলপ বেয়া লাগে আৰু চবে মানে এইটো হয় যে কিন্তু মানে এটা দুটা ক্লাছটো একেলগতে হয়
ু মানে ক্প বিলাকতিয়া সময় হয় আৰু সেইটোৱে
হয় অ সেইটো
নাই ম যান ম নি বতি আজি নিক মোৰৰ নাথাকে ম ন এটাৰ মাজত মানে এটা ক্লাছটো মানে অফ কৰি দিও আৰু
অ অ আমিও এনেকা কৰো কেতিয়াবা আমিও এনে আমি এনে ক কলেজত কেতিয়াবা মানে ফ্ৰেণ্ড লগত মানে এনে অ এনে খেলি থাকো কিবা কিবি ষ্টন পেপাৰ চিজন সেইবোৰ খেলো আৰু এনে থ্ৰুট এন দেৰ সেইবোৰ খেলো আজি মানে এতিয়াও মানে আমি সেইবোৰ খেলোয়ে এনেটো চবে স্কুলত খেলে ন এনে আমি কলেজতো খেলো আমাৰ ফ্ৰেণ্ড চাৰ্ মোৰ সেনেকুৱাই আছে মানে চবে খেলে হয় উ হয়
আচ্ছা অ অ ম দিয়া
উ